হেল্ল'।
অ হেল্ল'।
কি কৰি আছা?
আছো এনে, তুমি?
এ আছো এনে বহি মাত পানী খালা?
অ খালো তুমি খালা
উম খালো অ বাকী ইফালে গৰম
এই গৰম বহুত
বহুত নে
বহুত পৰিছে এদিন গৰম এদিন বৰষুণ তোমাৰ মানে বতৰৰ কোনো মানে মহিমা ধৰিব নোৱাৰে
উম উম বাকী হেৰি খেতি বাতিত লাগি আছে ন নাই
খেতি বাতিত কঠীয়া পাৰি মেলি থৈছে আৰু লগা নাই লাগিব আৰু এতিয়া দুদিন মান পাছত তেতিয়া গৰম বন্ধ দিছ আছে আৰু
তাক বাকী এটা গৰম বন্ধত আগে ফুটবলৈ যাবাৰ নাই
তাকে ভাবিছো লগৰ কেইজনী মানক কৈছো ক'বাললৈ যোৱা কথা মানে উলিওৱা কথা গ্ৰুপ এটা তোমালোকৰ
তাকে আমিও যাম চাগে লগৰ ফুৰিবলে
আহ
তাকে এতিয়া ক'ত ফুৰিব যাব বা
ক'ত মানে এ অৰুণাচল ফালেকে যাব লাগিব বৰ ধুনীয়া ধুনীয়া ৰিজৰ্ট আছে ৰিজৰ্ট বোৰ এখন দেখি কিবা এটা ভাল লাগি গৈছে অ'
অ এতিয়া এইফালে আছে ৱাটাৰ ফলত
উম আৰু অৰুণাচল অৰুণাচলেলৈ নগলেও তোমাৰ আমাৰ ইয়াতেও দেখোন বহুত ধুনীয়া ধুনীয়া জেগা আছে
আহ
ৰবৰ বাগান চাইডে সেইটো কিমান ধুনীয়া চুইমিং পুল তাৰপিছত তুম বা অ সেইটো কিমান ধুনীয়া চব পিছত জাংগলী ৰিজৰ্ট সেইখন ৰিজখন কিমান ধুনীয়া বহুত ধুনীয়া ন পাহাৰৰ মাজত আছে জাংগলী ৰিজাৰৰ্টখনন
অ এনেকুৱা জাগগা লগত গৈ বেছি ভাল লাগে ন
উম বেছি ভাল লাগে ত পাৰিছত কেমিনটোও ভাল লাগে ন কেমিনৰ জেগাখিনি ভাল লাগে
উম উম
কেমেডুতো বা অৰুণাচলৰ ভিতৰত পৰে নেকি
ভিতৰত প
উম
যিকি নহক দেখিবলৈ ধুনীয়া ন অৰুণাচলখনো ভাৰততে পৰে
আহ এই কেমিনৰ জেগাকন বেছি ভাল লাগে গছৰ ওপৰত তোমাৰ যিটো মানে এ এই বেলগননি নিচিনাকে বনাই থৈছে ন ঘৰে আৰু এটা ধৰা কিবা টা ভাল লাগে
উম
থিমপুৰৰ গ্ৰাম্যয় গুটি তাতো এটা ধুনীয়া পৰিৱেশ উ সেইফালে নগলেও মানে
ফুৰিব লাগিব ন আৰু বাকী দূৰলৈ যোৱা প্ৰগ্ৰেম নাই
দূৰলে যোৱা যাম বুলি ভাবিছো কিন্তু
গৰম বন্ধ এতিয়া লগৰবোকৰ পৰা অলপ দৰলোবলৈ চাব লাগে ন লগৰবৰ গ'লে বেছি পইচা নাযায় কম পইচাতে হৈ যায় ন
আহ অ কম পইচাতে হয় অ
ওচৰিখনো সদায় ওচৰ থাকিব উ ওচৰিখন সদায় ওচৰতে থাকিব অ এনেকে বন্ধ চন্ধ মানে নপৰে ন বছৰ ৰেকত এবাৰহে আহে।
এবাৰহে আহে, তাকে দূৰলৈকে যাম বুলি
এতিয়া, এতিয়া তোমাৰ দাৰ্জিলিং চাইদ আছে কি ধুনীয়া লাহে, লগৰ বোৰৰ লগত গলে বেছি পইচাও দাৰ্জিলিং থাইত ইমান ধুনীয়া লাগে দেখি।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
উম উম উম উম।
পুৰা ঠাণ্ডা ঠাই।
আৰু এইফালে আমাৰ শ্বিলং আছে, মানে এইবোৰ বহুত বঢ়িয়া বঢ়িয়া জেগা আছে তোমাৰ।
উম, চেৰাপুঞ্জী শ্বিলং এইফালেতো বহুত ধুনীয়া হয় বাৰু দেই।
উম উম।
তাততো এতিয়া আমাৰ ইয়াত নৰ্মেলি গৰম হৈ আছে ন, তাততো এতিয়া ঠাণ্ডা এটা পৰিৱেশ।
হয় হয় হয়।
তাত তেতিয়া মানুহ গলে, ধৰা তোমাৰ কুট চুট লগাই মেলি যাব লাগিব।
হয় হয় হয়, তাকেহে আহিবা আমাৰ লগতো এবাৰ ফুৰিবলৈ যাম, বেছি পইচা নাযায় নহয়।
উলিয়াবা গোট এটা, মানে এক গোট হ
তাকে এই লগৰ মানে এতিয়া, তোমাৰ লগৰটো বহুত ডাঙৰ তুমিতো মোতকে ডাঙৰেই।
একো নাই ডাঙৰ সৰু কি আছে, চব যাব পাৰে ট্ৰিপত, ট্ৰিপ বুলি কি হয় আৰু। ডাঙৰ সৰু মিলাই যাব লাগে ট্ৰিপ বুলি লগৰ সমনীয়াৰ লগতে যে যাব পাৰি কথা নাই ন। ডাঙৰবিলাকৰ লগতো ঘুৰি চাব লাগে, এটা কথা জানিব
উম আৰু একচুৱেলি ভ্ৰমণ গলে ভালো হয় মণ অ', স্বাস্থ্যও ভাল হৈ থাকে আৰু মন মুকলি হৈ যায় হয় নে নহয়।
অহ। বহু টেন্যনৰ পৰা বহুত ফ্ৰী ফ্ৰী, এনেই ধৰা ধৰা ঘৰত সোমাই থাকিলে যি টি কথা মনলৈ আহি থাকে ন। পিছত ওলাই গলে মানে এটা মানে পৰিৱেশটো এনেকুৱা হৈ যায় ন পৰিৱেশৰ লগত খাপ খাব পৰা হৈ যায়।
আৰু হয় হয় আৰু মানে একে ৰাহে ঘৰতে থাকিলে মানুহৰ মানে, উম মেণ্টেলি বহুত প্ৰেচাৰ পৰি থাকে ন। অলপ ফুৰিব যাব লাগে তেতিয়া মনটো । হয় হয় হয়, এতিয়া মানে ফুৰিব গ'লে তোমাৰ এতিয়া মন চন মুকলি হয়, কি ভাল লাগিব?
কিবা এটা খোৱা সৰু এটা বস্তু খোৱা মানে খোৱাৰ যিটো লগ ন। যিমান খিনি মানুহে লাগিলে অকমানে খোৱা সেইটোও এটা ফূৰ্তি। উম, আৰু সেইটো স্বাস্থ ৰ কাৰণে ভাল হয়।
বহুত ভাল বহুত ভাল।
মোৰো খুব মন আছে দেই দাৰ্জিলিং যাব সেইফালে, ইমান ভাল লাগে জেগাবিলাক। গৈ পোৱা নাই যদিও মানে ফোনত দেখোতেও কিবা এটা ভাল লাগিছে।
ভাল লাগিছে হয় হয় হয়, আৰু মানে বহুত নেচাৰেল জেগা হয় ন।
উম।
তাত মানে প্ৰকৃতিতো এনেকুৱা বস্তু ন, মানে কোনোবাই বনাই থোৱা নিচিনাকে থৈছে একদম হেই।
উম উম, হাতেই সজাই থোৱা গতে।
উম।
তাকে এতিয়া আজিকালি মানুহ বিলাকে ফুৰিবলৈ নাযায়েই।
আজিকালি সময় নাই, মানুহবিলাক ফুৰিবলৈ নাযায় চব নিজৰ লগত ব্যস্ত।
নিজৰ লগত ব্যস্ত। আৰু তুি যাবনোা আৰু আজিকালি মানুহবোে হয়তো নিজকে বহুত অ মানে প্ৰেছাৰ দি থাকে হয় নে নহয় যে আমক কাম আছে ত অলপ ফুৰিবলৈওা যাব লাগে তেতিয়াহে মন মুখত
মাইড মাইণ্ডটো ফ্ৰেছ হ'ব মনটো মুকলি লাগিব
উম
আৰু জেগা চাবলৈ পাব দুটা কথা শিকিবলৈ
শিকিিবলে পাব হয়তটো
আহ এইটয়ে উ
এতিয়া এয়া আমাৰ আমি ই মানে চচিয়েল মিডিয়াত হে দেখি থাকো যে জেগাব বোৰ দেখিবলৈাক ধুন এক্চুৱেলি আমি নিজেও যাব লাগে চাব লাগে কিমান ধুনীয়া হয় জেগাবোৰ আচলতে হয় নে নহয়
অ অ নিজেও যাব লাগে তেতিয়াহে মানে আহি পেলাই ধৰা মানে কব পাৰিবা জেগাত এনেকুৱা নিজে শিকি আহি লোকক জ্ঞান দিয়াতটোও এটা কথা কিন্তু নিজে দেখি আহ আহি উম
অ আমি এয়া কৈ থাকো যে আমাৰাতত পইচা নাই মানে একোৱেলি সেইটো এটা অজুহাত হে হয়ে নহয়
অজুহাতে এইটো পইচাটো আহে যায় আহে যায় কিন্তু ক'ৰবালে যাওঁ বুলি ক'লে মানে ঘপক ওলাই যাব নোৱাৰি সেইটো কাৰণে মানুহ এতি ট্ৰিপ এটা ওলালে তাত যাবলৈ মানে মানে যাব লাগ
যাব লাগে হয় হয় বহুতে বহুত অজুহাত দেখুৱা দেখা পোৱা যায়া নেকি যাৰ ধৰণেি তটা কেতিয়াবা গ্ৰুপ এটা ললেও গ্ৰুপতটো যাবলৈ অসুবিধা হৈ পৰে হয় নে নহয়
উ সেই ট্ৰিপটো ওলালে ধৰা তাত কম পইচাটো যাব পাৰি
হয় হয় এতি তুমি কি ভাবা যে মানুহে এক্চোৱেলি এইবোৰ ফুৰিব লাগে নে নালাগে মানে নিজৰ সময় পলৈিয়
লাগে লাগে আজি আজিকালিতো এ প্ৰায় মানুহৰ মানে সময়তটো খুব কম নিজক সময় দিবলৈ মানে সময় নাপায় পাই সিহতৰ মানে নিজৰ লগত মানে সময়তো কটাব নিবিচাৰে তেওঁ তেওঁলোকে ধৰা ব্য্স্ততা জীৱনত কিছুমানে নেত ব্য্স্ত কিছুমান টো চাকৰি জীৱনৰ খিনিো চাকৰিতে ব্যস্ত অ তেনেকুৱা ধৰণৰ মানুহ খিনি ধৰা টিচাৰ হওক কিবা হওক সেইখিনি মানে এতিয়া যিটো চামাৰ ভেকেচন পৰে আহ সেইটোত মানে ঘূৰিব যাব লাগে ট্ৰিপটো ল'ব লাগে
এতিয়া বৰ্তমান সময়ত যিখিনি আমাৰ প্ৰাইভেট জব কৰা মানুহ সেইখিনিত টো গৰম বন্ধও ভালকে নাপায় হয় নে নহয় গোটেই মাহটো অকল অকল কৰিৰিনা হাতদিত বন্ধ পায়
উম
ৌ সেইকেইদিন সেইকেইিনো ঘৰতো অফিচৰ কামৰ পেছা এতে থাই দিয় আচলতে তেনেকুৱা কৰিব নালাগে নিজৰ শৰীৰ অলপ মুকলি কৰি দিব লাগে তেতিয়াহে টো অলপ বহু পাৱৰে হয় নে নহয়
উ এতিয়া গৰ্মেণ্ট জব কৰা মানুহ বি ধৰা এতিয়া তোমাৰ কিছুমান মানে বন্ধতটো পাই যায় ন সেইখিনিেম টাইম দিব লাগে ফেমিলিৰ লগত ঘূৰিব লাগে উম সিহঁতৰো এটা লফ সিহঁতৰো লাইফ ষ্টাইলতটো অলপ বেলেগ ন নৰ্মেলি মানুহৰ নিচিনা নহয় সিহঁতৰ ল লাইফ ষ্টাইলটো অলপ বেলেগ হয়
হয় হয় এতিয়া তোমাৰ জীৱনত একুৱা এটা জাগগাছে ন যত তুমি যাব বিচাৰা
মইতো যাব বিচাৰো তাৰো দেই মোৰ একদম বহুত মন আছে বিশেষ মন্দিৰ দৰ্শন কৰাটো মোৰ মন আছে কেদাৰনাথ
ভাল জেগা বও ফৰাঙাৰ ফুত ভাল জেগা উ উ একচুৱেলি হব আহ ভাবি থলে নহ'ব আমি সময় সুবিধা পালে যাবই লাগে লগৰ লগত পইচা কি নো পইচা পইচা আহি থাকিব গৈ থাকিব আমি একচুৱেলি যাব লাগে আহ যদি আমি যদি টিম পাওঁ এটা টিমত গুচিয়ে যাব লাগে তেতিয়া
গুচি যাব লাগে অ সেইবোৰ মানে ধৰা তোমাৰ ভাবি থাকি যাম যাম যাম কেে ি দেখিলে নহয় মানে কোনব এটা ওাইছে ঘপকে ওলাই মেলাই গুচি যাব ল মানে পইচাটোো উম পইচাটো ধৰা তোমাৰ আজি যি আছে কাইলৈ পইচা সদায় আহিব সদায় যিব কিন্তু আমি দ ন কৰাটো মানে আমাৰ খুব ভাল কথা এতিয়া হেৰিটো কি কয় তোমাৰ এতিয়া বেছি দূৰলৈ নাযাওঁ গুৱাহাটীত থকা কামাখ্যাত ো এতিয়া যিটো অম্বুবাচী মেলা হয় তাতে কিমান মানে কিমান বাহিৰৰ পৰা পৰ্যটক আহে তাতে কিমান মানু অ কিমান মানুহ লগ খাই সেইখিনি মানে এ পাবৰ কাৰণে
অ
ট্ৰিপ বুলিয়ে ক'ব পাৰি ধৰাচোন বেছি দূৰ নহলেও উ সেইটো এাত ্ৰিপ বুলিয়ে ক'ব পাৰি কামাখ্যা বহুত ভাল লাগে মানে মই গৈছো বাৰু আগতে কামাখ্যালে বহুত ভাল লাগে তাত তাত মানে অগণন মানুহৰ ভিৰ মানে আহিয়ে থাকে একেৰাহে
আহে থাকে হয় হয় হয় আৰু আহ বছৰ বছৰটো বাৰ মাহ তাত মানুহ ভৰটে হৈ থাকে
ভৰ্তে হৈ থাকে অ তোমাৰ মানে এনেকুৱা এটা হেৰি নাই আজি মন্দিৰত মানুহ খালি বুলি মানে ক'ব নোৱাৰিম মান
হয় হয় হয় হয় এতিয়া তুমি ধৰিবা বেছি দূৰলৈ যাব নোৱাৰলে এতিয়া গৰম বছত আমি আমাৰ ওচৰতে এতিয়া পাহাৰো আছে আমি পাহাৰলৈ গৈ লগৰ কেইজনৰ লগত বেছি নহলেও এতিয়া খানা নহ'লেও মেঘিকে লৈ গৈ আমি বনাই খাই সেই পাহাৰৰ মাজত যি বিশ্ব সে কৰিব প লাগে হয় নহয় তেতিয়া সেইখন কম সময়ৰ কাৰণে হলে গোেই জীৱনৰ বাবেকল মনত থাকিব হয় নে নহয়
তে প হয় হয় অ
বৰ্তমান সময়ত এতিয়া মানুহৰ এতিয়া কামৰ পৰা আজৰিে নথকা হৈ গৈছে
আজৰি নোেদে কৈ আছো টাইমতটো এতিয়া নিজক দিবলৈ মানুহে মানে নিজৰ কাৰণে টাইম উলিয়াব পৰা ন প্ৰায় মানুহে
হয় হয় এতিয়া এক্চুৱেলি নিজৰ কাৰণে নাম দিব পৰা নাই সেইটো যে এতিয়া মানে মাজত িব পৰা ন মানেটো ডিজিটেলৰ্লতোম কাৰণে মানুহৰ হাতত টাই নথকা হৈ গৈছে যিখিনি এটা ছচিয়েল মিডিয়াৰ মাজত সোমাই গৈছে যিহেতু
হয় হয়
ডিজিটেল ৱৰ্ডত সোমাই যোৱাৰ কাৰণে মানুহে নিজৰ টাইম উলিয়াব পৰা নাই এক্চুৱেলি যদি ডিজিটেল ৱৰ্ল্ডৰ পৰা অলপ সময়ৰ কাৰণে যদি বাহিৰলৈ ওলাই অহ হয় তেতিয়া মানুহে দেখিব যে অ মানুহৰ হাতত অলপ হলে সময় আছে ফুৰিবলৈ নিজকে অলপ মুকলি কৰি তুলিবলৈ হয়ে নহয় উম ঠিক আছে আহ ওলাবা আমি গৰম পত এমাৰ ফুৰিবলৈ যাম তেতিয়াহ'লে আমাৰ ওচৰত আমাৰ যি অ অৰুণাচলৰ কাষতে যি চেচা যি ৱাটাৰফল আছে বা ৰব বাগান যি আছে তালৈকে যাম ওলাবা
অ অ ঠিক আছে তোমালোকে উওলাম খবৰ কৰিবা তেতিয়া গোটেইখিনি এক একেলগ হৈ যাব পাৰিম